অ' নমস্কাৰ।
হয়, নমস্কাৰ, বাৰু আপোনাৰ খবৰ ভাল?
হয় খবৰ ভাল আৰু আপোনাৰ খবৰ ভাল?
অ' ভালে আছো। দিনটো আপোনাৰ কেনেকুৱা গ'ল আজি?
হয় আজিৰ দিনটো ক'ব গলে মানে ভালো ইমান যোৱা নাই আৰু। ইমান বেয়াও যোৱা নাই মানে আজিতো গৰমো দিছো অত্য়াধিক আজি।
অ' গৰমতটো আছে।
উম হয়।
বাপৰি গুৱাহাটীতো থাকাই নাযায়, ইমান গৰম।
উ হয় বহুত গৰমটো মান কি ক'ব আজি মানে বহুত গৰম দি আ
ভাবিলো অলপমান মানে বৰষুণ পৰিব, আহিছিলোও যেনিবা বৰষুণ অলপমান আহিছিল কিন্তু নাই। এতিয়া মানে পাঁচ মিনিটৰ কাৰণে অহা নাই দুই মিনিট মান হল খিনি পৰি গ'ল মই জা খালি কাপোৰ খিনি মানে চোতালৰ পৰা আনি ঘৰত থৈ দিলো ভাবিলো পানী আহিব এতিয়া ভাল লাগিব। অলপ ঠাণ্ডা পৰিব, কিন্তু নাই। মানে বৰষুণটো নাহিল আৰু।
হয়, নাহিল আহিলে অলপ ভাল আছিল।
আহিল ভাল লাগে ন'।
হয়, আহিলে ভাল লাগে।
অ' ঠাণ্ডা লাগে, দিন দেহাটো অলপ ঠাণ্ডা হয়, ইমান আৰু গৰম গৰম কৰি থাকিবি, আৰু ফেন কিমান চলাবি কচোন।
অ' ফেনতটো মানে ইমান চলোৱা আৰু ভাল নহয় মানে।
ভাল নহয়তো আৰু বিলৰ কথাও আছে না ইমান। সময়ত মানে ফেন চলাই থাকিলে কেনেকে বিল মানে ইমান দিব পাৰো, নেক্স যোৱা মাহত আমাৰ মানে বিল মানে একেবাৰে হাজাৰ টকা পাৰ হৈ গৈছিল, বুজিছা।
অ', হয়।
খালী ফেনৰ কাৰণে।
হয়, ফেন এতিয়া নহ'লেও নচলে।
নহলেওতো নচলে। ইমান মানে। গৰম ভাল নালাগে মই মই ৰাতিপুৱা আজি। আহ ৰাতিপুৱা এতিয়া, মই-মই সদায় মানে ক'ব গ'লে মানে আজি বুল নহয় মানে গৰমৰ কাৰণে দিনত কমচে কম চাৰিবাৰ পাঁচ পাঁচবাৰ গা ধুৱাই খায়।
উম গৰমৰ কাৰণে।
উম, খালি গৰমৰ কাৰণে।
অ' মোৰো উ দুবাৰ মান গা ধোৱা হয়। এবাৰ ৰাতিপুৱা।
মই ৰাতিপুৱা এবাৰ ধুইছো, এই দুপৰীয়া এবাৰ ধুইছো দুইবাৰ হ'ল, এতিয়া মানে আৰু এতিয়া মানে গৰম লাগি আছে, আৰু ভাবি আছো আৰু এইবাৰ গা ধুব যাওঁ।
এ' গাঁৱত ধুবই লাগিল, সেয়াহে ভাল লাগিল।
দ বেয়া লাগে ন, গাটো এনে, অ' কোৱা।
বাকী আপুনি
উম, অ' চাহ মানে এতিয়া মই চাহ এতিয়া নাখাওঁ অলপ পিছত খাম।
অ'।
সাতটা মানত খাম।
হয়, আপুনি অ' খালো।
অ'।
কোৱা হয়।
অ' কি দি খালে?
চাহ খাইছ, চ চলাছেদি খাইছো আৰু বিস্কুটেদি খাইছো।
উম আহ। ময়ো মানে জাষ্ট অপমান আগতে ভাত খালেও না, সেইকাৰণে
অ', হয় হয় ঠিকে আছে ভাত খালে এতিয়া অলপমান পিছত হ'ব, এতিয়া আপোনাৰ চাহ চাহটো মানে, হয়। কাহটো আপোনাৰ ভাল লাগে ন?
মানে এ ক'ব গ'লে এতিটো ভাল লাগে, কিন্তু চাহ লাগে আজিকাল যোনো প্ৰটিতো বস্তুতে খোৱা খাদ্য এনেকুৱা মানে, জজ খি কিবা এটা খালে খালে মানুহৰ বমাৰে হয় বমাৰে হয় চাহ বেছি খালেও মানুহৰ মোৰ মানে বেছিকে মোৰ এটা বেয়া অভ্যাস আছে মই যদি চাহ খাওঁ মানে খাইে থাকো আৰু। এক কাপৰ জোগাত কেতিয়াবা এনেকুৱা হয় চাহ যদি থাকে একগিলাচে খাই দিও এনেকুৱা হয়। কিন্তু খোৱাৰ পিছত মানে ৰাতি ৰাতি তেতিয়া মিঠাটো বেছি খোৱা খায় ন তেতিয়া মানে কিৰৰ্মিৰ ভাৱ হয় কিৰৰ্মি হ'লে তেতিয়া মা- মা আথাটো অলপ ঘূৰাও ঘূৰাও, ঘূৰাং- ঘূৰাং এনেকুৱা লাগে। সেইটো এটা প্ৰব্লেম হয় তেতিয়া গাখীৰ চা খালে মোৰ এনে বেছি হয় মানে।
হয় গেষ্টিকো হয় আপোনাৰ গাছে।
আৰু অ গে - গে গেষ্টিক হয় চাহ খালে।
অ চাহ খালে বাৰু বহুতো প্ৰব্লেম আছে। বহুতো হয় অসুবিধাও হয় এনেকুৱা কিন্তু আমাৰ এটা টাইমত। খাব লাগে যেনে মানে খালী পেটত মানে চাহটো খাব নালাগে।
খাব নালাগে আৰু মেইন অ উম। আৰু মানে কি চাহটো সেই যে আৰু যিটো ৰঙা চাহ আছে ন ৰঙা চাহ খালি তাতে গাখীৰ। সেই নিদিয়াকৈ খালে ভাল মানে এইটো চাহ। ৰঙা চাহটো সেই অলপমান আদা মিক্স কৰি উম।
আদা দি খোৱাাতটো ভাল মানে এনেও ভাল।
ঠাণ্ডা দিনতো সেইটো ই মানে বেছি ভাল লাগে খাই।
হয় হয়। কেতিয়াবা আপোনাৰ মাথাটো বিষালে মানে ৰঙাচা খালী মানে অলপ।
উম বিষটো ভাল হয় উম সেইটো মানে।
চাহ তই মানে কাটি দিল কিন্তু গাখীৰ চাহ গাখীৰ চাহটো খা খোৱাৰ কাৰণেতো বহুত সোৱাদ নহ। গাখীৰ চাহটো সোৱাদ বেছি। কিন্তু সেইটো খালে ক্ষতি হয় মানে লিভাৰ প্ৰব্লেম হয় সেইটো খালে বেছি।
উম হয় আপোনাক মই সেইকাৰণে সুধিছো কাৰণ অসমৰ যিহেতু। এ মানে আমাৰ টিটি ফেমাছ চাহটো জনপ্ৰিয় হয়। সেইকাৰণে আপোনাক মানে সুধিলো।
উম উম নহয় চাহটো মানে এতিয়াত চাহটো মানে কি খায় চাহটোত খায় মানুহ মানে তাৰ মানে অলপমান মেন্টেলি যাতে এ অলপমান ভাল হয়। এই চাপজ মোক কিবা এটা কাম কৰি মোক মানে এলাহ লাগি গৈছে ভাগৰ লাগি গ'ল এতিয়া কি কৰো কি কৰো এতিয়া ভাতটো এনি টাইম খাব নোৱাৰি ন এতিয়া চাই তাও চাহ খালে অলপমান মাথাটো অলপ ভাল লাগে। এতিয়া ভাগৰটো নাথাকে ভাগৰটো পলাই যায়। ত এনেকুৱাই আৰু চাহটো খাওঁ ক সময় সদা সকলোৱে খায় জিম্বা চবেই খায়। ত ময়ো খাও চাহ। মই কিন্তু বেছিভাগ মানে এই ৰঙা চাহটোৱেই ভাল পাওঁ।
হয় হয় আৰু মানে চাহটো খালে আপোনাৰ মানে আৰু যেতিয়াটো টোপনিৰ ভাৱ ধৰে মানে।
উম সেইটো অ টোপনি ভাৱটো এইটো নোহোৱা হৈ যায়।
হয় বিশেষকৈ পঢ়া অৱস্থাত যেনেকৈ তাতো খালি মানে থাকিলে মানে যেতিয়া টোপনি লাগে ন অলপ
উম উম এই টোপনি ভাৱটো মানে নোহোৱা হৈ যায়।
হ।
তিয়াপ জিয়াপ যেতিয়া পঢ়ি থাকিবি ন সেনেকুৱা মানে চকু দুটা মুদি আহিব ন
হয়।
তেতিয়া মানে অলপমান চাহ যদি অলপমান অলপখিনি খালে তেতিয়া মাথাটো অলপ ভাল হৈ যায় তেতিয়া সেই সেই ভাপটো নোহোৱা হৈ যায়।
হয়। আপুনি কি এতিয়া মানে কিবা পঢ়ি আছে নে কিবা কৰি আছে মানে
অ মই মানে কি পৰা মোৰ নাই। পঢ়া বেছি মই পঢ়া অ, পঢ়াটো মই শেষ কৰিছোঁ কিন্তু এতিয়া মানে অলপমান প্ৰাইভেট জব কৰি আছো
অ',
যিহেতু আমাৰ মানে অ, ইমান মানে ঘৰুৱা অৱস্থাতো আমাৰ মা-দেউতাৰ ইমান মানে এ কি নাই ন আমি তেনেকুৱা মানুহ নহয় আৰু ক'ব গ'লে মানে গৰীৱ শ্ৰেণীৰ ভিতৰতে পৰা।
ত' সেইটোৱে আৰু প্ৰাইভেটেলি কাম কৰি আছো। এ চলি আছোঁ।
প্ৰাইভেট হওক বা চৰকাৰী হওক কাম মানে মই চব কাম মই সমানে। বুলি ভাবো কাৰণ কামটো মানে চব কামেই মই সমানে হয় চব কামতে কষ্ট আছে।
কাম চবতে কষ্ট আছে।
হয়।
কিন্তু সেইটোয়ে আৰু কিছুমান কামত মানে আজিকালিটো বেছি ভাগ মানে টকা পইচাটো বেছিকে কৰে কিন্তু এতে এতে মা ভালকে এনেকে চোৱাচোন যিবিলাকৰ মানুহ এইবিলাকো খুব ডাঙৰ-ডাঙৰ মানুহসিহঁতৰতো মানে কৰোৰ-কৰোৰ, লাখ- লাখ টকাৰ ওপৰতে থাকে। সিহতৰ ন মানে চিন্তা চৰ্চাটো সেইটো সিহতৰ বেলেগে কিন্তু চাবাচোন মানে এ আ সিহঁতৰ অ, যদিও বা টকা পইচা আছে সিহঁতৰ কিবা নহয় কিবা এটা সিহঁতৰ কমি আছে সিহঁতৰ আহ মনত সিহঁতৰ মানে ভাৱত কিবা নহয় কিবা এটা মানে চিন্তা অটমেটিক আছে সিহঁতৰ সমস্যা মানে মানে মোৰ মতে মই ক'ব খুজিছো মানে টকা পইচা থাকিলে যে মানুহৰ চিন্তা সমস্যা নাথাকিব অ, সেইটো কথা হ'বই নোৱাৰে এইত চবৰে সমস্যা আছে।
হয় সমস্যা চবৰে আছে কিন্তু টকা পইচা থাকিলে আজিকালি মানুহক মানে ধনী বুলি কয় আৰ কিন্তু সমস্যাটো চবৰে থাকে টকা কি চবৰে হাতত থাকে আৰ আৰু চবৰে হাতত নাথাকিব এদিন হয়তো এদে -এদিন মোৰ টকা থাকিব বা আৰু এদিন টকা নাথাকিব পাৰে সেইটো হয় এইটো বেলেগ কথা কিন্তু কিছ কিছুমানৰ বেছি টকা আ তে উপাৰ্জন কৰে বেছি টকা কিছুমানে কম টকা উপাৰ্জন কৰে সেইটো কিন্তু সম স্যা চবৰে আছে মানে ধনীৰো সমস্যা আছ সিবিলাক গৰীব সেইবিলাকৰো সমস্যা আছে। কিন্তু ব বেছি বেছি টকা উপাৰ্জন কৰা ব্যক্তিক আমি ধনী বুলি কওঁ। মানে অলপ মানে সন্মান কৰো আমি
কিন্তু সেইটোত নহয় যে আমি এ যে এটা ৰি ৰিক্সা আলা এটা অটো আলা যে সিহঁতৰ ইমান পইচা নাই ইহঁতৰ গৰিব তাৰ পিছত এজন ইঞ্জিনিয়াৰ চ এজন ডক্তৰ সিহঁতক আমি ক'ব গলে মানে সিহঁতকৈ আমি মানুহৰ মানে ভাৱ ধাৰাই যে সিহতেই মানুহ মানুহ সিহঁতে সিহঁতৰ ইমান টকা পইচা সিহঁতৰ বিল্ডিং আছে সিহঁতৰে আৰু বাকী এইবিলাকৰ মা মানে এইবিলাক কোনোৰোকম আৰু এইবিলাক কোনো ৰকম খাই এইবিলাক মানুহৰ জাততে নপৰে। এনেকুৱা ভাব আৰু বহুত মানুহৰ মোৰ কিন্তু তেনেকুৱা ভাব নাই। বহুত মানুহৰ এনেকুৱা ভাৱ থাকে বেছিভাগ। নে গৰীব মানুহক মানে মানুহ বুলি না নাভাবে।
হয়। বহুত মানুহে ধনী গৰিব গৰিবক লৈ পেলাই মানে ভেদ-ভাও কৰে সেনেকুৱা কৰি কৰিব নালাগে অহংকাৰ। কাৰণ সকলোৱে আমি আৰু আমি মানুহ হয়। হয় মানুহ হয়। মানুহ চোৱা শ্ৰেষ্ঠ হয় চবতকে। কাৰণ সেনেকুৱা কৰিব নালাগে। সেইটো এনেকুৱা কৰিলে বেয়া লাগি যায় কাৰণ মানে কি ক'ব আৰু মানে আজিকালি মানুহে এনেকুৱা। মানুহে মানুহৰ লগত আজিকালি মানে ই হয় মানে অহংকাৰ কৰে।
অহংকাৰ সেইটো মানে কিহৰ অহংকাৰ দেখায়, সেই যে টকাৰ অহংকাৰ দেখায় এইটোকে আৰু টকা থকাৰ মানে এইটো অহংকাৰটো দেখাই। কিন্তু সেইটো কথা নহয় মানুহ ইমান মানে, আহ' টকাৰ মানে পগলা হ'ব নালাগে যে টকাটোৱে মানুহৰ মেইন নহ হয়, মানুহৰ হৈছে মানুহৰ আচল প্ৰকৃত জ্ঞানটো হৈছে মানুহৰ জ্ঞান। এইটো যিটো জ্ঞান দ্বাৰা সেইটো মানুহক মানে কি আহ' জীৱনটো চলিবও পাৰে এই মানুহক বেলেগক সন্মান কৰিব পাৰে। সেইটো হ'ল আচল জ্ঞান। মোৰতো অ', মোৰ মতে মানে এনেকুৱা যে- মই যদি আহ, উম, মই আজি মই গৰীব দুদিন পিছত মই ধনী হৈ যাওঁ, লাখপতি, কাড়োৰপতি যদিওবা হৈ যাওঁ, তেতিয়া মোৰ মানে মোৰ অ' মানে এটা ধাৰণা মই নিজৰ লগতে মই মোৰ যাতে আৰু বেলেগ গৰীব শ্ৰেণীৰ মানুহ বেলেগ জীৱ-জন্তু এইবিলাকক মই যাতে মই সহায়-শুশ্ৰূষা কৰিব পাৰোঁ, সিহঁতৰ অকণমান ভাল কৰিব পাৰোঁ, সেইটো মোৰ মানে এটা আশা, ত' তে
হয়। হয়, উম, বুজি পাইছো আৰু আপোনাৰ পৰা বহুত তেনেকুৱা কথাই ব বুজি পালো মানে কি ক'লো বহুতখিনি কথা উম, আমাৰ এতিয়া টাইম হৈছে
অ', ধন্যবাদ দিয়া অ'।
অ', ৰাখোঁ।